হেল্ল' হেল্ল' কি কৰিছে?
আছোঁ' দিয়ক কওকচোন অ ভালে ভালে আছো।
অ', খোৱা-বোৱা কৰিলে কিবা,
অ', এই মাত্ৰ চাহ খালো।
অ',
আপোনালোকে অ', ভালে আপোনালোকে চাহ-তাহ খালে নে?
অ', এ', চাহ খাই উঠিছো আমিও। হলো ফোন এটা কৰো কি কৰি আছে খবৰ এটা লওঁ। তাকে কথা এটাৰ কাৰণে ফোন কৰিছিলো আপ, হয় নে? হেৰিজ যে', আপোনাৰ দোকানৰ এ', চশমা আৰু চকু ডক্তৰ বহে ন',?
অ', লগত বহে। আজি বন্ধ আজি চানডে,
অ', চান্দে কাৰণে, বন্ধ হয় ন', অহ', দোকানখন বেছিদিন হোৱা নাই নেকি খোলা?
বেছিদিন মানে পাঁচ-বছৰ হ'ল। তাৰ পিছত আৰু হেৰি, তেওঁ ডক্তৰ বেলেগ বেলেগ থাকে, সোমবাৰ আৰু শুক্ৰবাৰে বেলেগ ডক্ত, তইহে, অজিত কুমাৰ নাথ, তাৰপিছত বাকী কিনি কৈ, ৰিতা বৰা বুলি এগৰাকী আহে।
অ', হয় নেকি, মোৰ মানে চকু এটা অ', বাৰটাৰ পৰা সন্ধিয়া
অ', অ
অ', মোৰ এই চকু এটা অকনমান প্ৰব্লেম হৈ আছিলে মানে।
অ', কাইলৈ আহিব পাৰিব।
কাইলৈ যাব পাৰিম ন', তাকে মানে চকু অ', অ', ডক্তৰ এজনে নে, কেইবাজনো থাকে,
মানে দুজন থাকে বাৰ হিচাপে বেলেগ বেলেগ থাকে আৰু কালি পৰিণিতা বৰা আহিব। অ, তেখেতো ভালেই হয়।
অ অ, তাৰপিছতে অ চকুৰ গোটেইখিনি কাম অপাৰচনো কৰে নেকি তেওঁ?
অ', প্ৰথম আপুনাৰ কালি পৰীক্ষা কৰিব, পৰীক্ষা কৰি পেলায় মেদি ছিন দিব লগা হলে লিখিব মেডিচেন। তাৰ পিছত চছমা যদি পাৱাৰ লগা হয় তেতিয়াহ'লে চচমা মানে প্ৰেছক্ৰাইব কৰিব পিছত লোৱা নোলোৱাটো আপোনাৰ লগত কথা আৰু।
অ সেই তাকে চকুতো ইমান প্ৰবলেম হৈ আছে, ম‌ই অ অ তেখেতৰ গুৱাহাটীত আহে নে ইয়াতে?
নাই নাই তেখেতৰ ঘৰ ইয়াতে চৰাইবাহি।
উম উম তাকে মোৰ চকুটো ইমানেই প্ৰবলেম, অঁ
এতিয়া নিজাকে খুলিলে আৰু ইয়াত।
অ হয় নেকি? মোৰ চকুতো মানে খুব প্ৰবলেম, হয়তো এজনক দেখাইছিলো। মৰিগাঁওতে, তাৰপিছত তেওঁ আকৌ ক'লে এবাৰ অপাৰেচন হ'ব বুলি। কিন্তু আকৌ এজনৰ মুখত শুনিলো তাতে ডক্তৰ বহে বুলি ক'লে যে। সেইকাৰণে আপোনালোক ফোন কৰি মানে সকলো খিনি বোলো জানি লওঁ।
যিখিনি মানুহৰ কেটেৰেক পৰে চানি পৰা বুলি কয় যে সেইখিনি মানুহক হে অপাৰেশ্যন কৰে বা কি খিনি মেডিচিন দিলেই ঠিক হৈ যাব বা আপোনাৰ যদি বয়স বেছি হোৱা নাই মেডিচিন দিলেও বা চচমাযোৰ দিলেও ঠিক হৈ যাব। অপাৰেচন পিছতহে বিশেষকৈ বেছি কেতেক পৰে। নাই চকুত যদি আগত কিবা ইঞ্জৰি হৈছে তেতিয়াহ'লে, কিবা দুৰ্ঘটনাত কেতে কৈ যায় সোনকালে
উম, উম, উম, উম।
এক বছৰৰ পিছতহে মানুহৰ কেতেকটো হয় আৰু।
অ' সেই তাকে জানিবলৈ বোলো আপোনালে ফোন কৰিছিলো। আৰু এগৰাকী মোৰ লগৰ, লগৰ ছোৱালী এজনীয়ে মোক ক'লে বাৰু, আপোনালোকৰ দোকানৰ কথা। অ' তাকে, মই বোলো আপোনালে ফোন এটা কৰো।
অ' অ'।
আপুনি তাতে ৰেগুলাৰ পামনে, আপোনাকো পামনে?
অ' মই থাকো। মই দশটাৰ পৰা সন্ধিয়া চাৰে পাঁচ তালৈকে থাকো। তাৰপিছত দাদাহঁত থাকে। তেওঁলোকে সন্ধিয়া চাৰে-সাতটা মানলৈকে থাকে। কে আৰু।
অ', মানে ধুনীয়াকে চাই কৰি যদি অপাৰচন কৰিব লগা হয়, আপোনালোক।
অ' তেতিয়াও মানে, হয় হয় তেতিয়াও মানে যোগাযোগ কৈ তেওঁলোকে। গুৱাহাটীৰ আই চেণ্টাৰ আছে ৰাজগড়ত যে আছে, তাতে অপ অপাৰেচন কৰায়, আৰু একেদিনাই হোৱা অপাৰেচন চনটো খালি মানে কিবা এটা খৰচ হয় আৰু।
অ'। খৰচটো এনে কিমান? সেইটো প্ৰাইভেট হয় নেকি?
অ' সেইখন মানে প্ৰাইভেট হয়।
অ'
কেয়াৰ যিখন আছে গুৱাহাটীৰ। এখন প্ৰাইভেট হয়। আৰু এখন আছে। ছে আপোনাৰ এ কি বোলে, লায়ন্স হস্পিতেল তাত। ফিকে হ'ব তাত এটকাও দিব। নালাগে, কিন্তু তাত দুই ৰাতি থাকিব লাগিব। এৰাতি। তে নহয় মানে।
অ' হয় নেকি? তাকেই সকলোখিনি মানে-মানে আপোনাৰ পৰা ভালকে জানি ল'লে ভাল আৰু।
হয় হয় বা আপোনালোকৰ ঘৰৰ কোনোবা বয়সস্থ মানুহ থাকিলে তেতিয়া অপাৰেচনৰ কাৰণে আনিব পাৰে।
উম উম।
প্ৰথম ইয়াত যোগাযোগ কৰি তেতিয়া মানে আমি হেৰি ডেট এটা লৈ পেলাই ইয়াত ঠিক কৈ দিও আৰু।
অ-অ। তাতে সেইখিনি খৰচ পাতি মানে আপোনালোকৰ ফালৰ পৰা দিয়ে আৰু।
অ' খৰচ পাতি যিটো মানে যদি পইচা দি কৰে মানে একেদিনাখনে আহা অপাৰচনটো যদি পইচা দি কৰে তেতিয়াহ'লে খৰচা তাপ পা কিমান হব কি হ'ব সেইটো জনাই দিব। অ' বাকী যিটো ফি হয় দুুৰাতি যে থাকিব লাগে টো এটকাও খৰচ নহয় আহা যোৱাটো আমাৰ পিনৰ পৰাই হয়। অহা-যোৱা, খোৱা-বোৱা।
উম' অ-অ, সেই গোটেই সেইখিনি কথা পাতিম বাৰু এনে প্ৰাইভেটকে কৰালে, সেইটো খৰচটো কিমানমান আহিব
অ' প্ৰাইভেট-প্ৰাইভেট কে কৰালে আঠ হাজাৰ পাঁচশ শ মানত মানে হৈ যায়, তাতে মেডিচিনখিনি কিনিব লাগিব আৰু এক্স যদি লেন্সটো আপ অ লেন্সটো আপুনি কেনেকুৱা লগাই, যদি ইণ্ডিয়ান ল গাই। বা' আমেৰিকান লগাই। যিমান মানে লেন্স টো, বহুত ভাগ থাকে নহয়। যদি দামী লেন্স লগাই তেতিয়াহ'লে আপোনালোকৰ তাতে তেওঁ-তেওঁলোকে বিল খন বনাই দিব। যদি ইণ্ডিয়ান লগাই তেতিয়াহলে চাৰে আঠ, আঠ হাজাৰৰ পৰা আৰম্ভ হয় আৰু।
চাৰে আঠ হাজাৰৰ পৰা আৰম্ভ হয়। অ' সেই সেইখিনি কথা পাতিব লৈকে‌ বোলো আপোনালোকৰ সেই লগৰ ছোৱালী এজনী অ' তুমি, আপুনি মোৰ লগৰে হয় চাগে। এনেকে চিনাকি হোৱা নাই, লগৰ জনী এ গাৰ্লছ হাই স্কুলত একেলগে পঢ়িছিলো। উ তাৰপিছত অ-অ, তাকে বহুত দিন লগো পোৱা হোৱা নাই যে।
অ অ।
বাকী খবৰ খাতি কেনেকুৱা?
খবৰ ভালেই ল'ৰা ছোৱালীৰ পৰীক্ষা আৰম্ভ হব এতিয়া।
অ‌ হ'ব কেই তাৰিখৰ পৰা? অ অ জুলাইততো গৰম বন্ধ হবই উম। দিনটোতো দোকানতে থাকে
অ‌ মই দোকানতে থাকো। মই চাৰে পাঁচটাত ঘৰলে যাওঁ।
অহ। পিছে এতিয়া ল'ৰা ছোৱালী পৰীক্ষা শেষৰ পিছত
গৰম বন্ধ বুলি ক'লে তেওঁ সিহঁতকে মানে পঠাই দিম আৰু বৰ্তাকহতৰ ঘৰত। গুৱাহাটীত অ ফুৰিবলেতো মই এদিন মান যাম। চাগে গুৱাহাটীলৈ থৈ পেলাই আহিব গৈ লাগিব আৰু মইতো ইয়াত খতি কৰি থাকিব নোৱাৰিম আকৌ।
অ অ গুৱাহাটী আগতে অ ইয়াতেতো থাকিব লাগিব বাৰু। তথাপিও গৰম বন্ধ বুলি ল'ৰা ছোৱালী লগত ফুৰিবলে মন যায় বাৰু অ অ। এনে গুৱাহাটীত যে নতুন এক এইখন সতিৰাধিকাৰ পাৰ্কখন চালে নে?
নাই নাই চোৱা নাই।
সেখন চাবচোন ইমান ধুনীয়া কে বনাইছে। সেইখন মানে অ ব্ৰহ্মপুত্ৰৰ পাৰতে হয়। অ হেৰি ব্ৰহ্মপুত্ৰৰ ওপৰত ম এখন গ্লাছৰ ব্ৰিজ এখন আছে।
হয়।
এই গ্লাছৰ ব্ৰীজখনৰ কাৰণ বহুত মানুহ গৈছে। আমিও গৈছো গৈছিলো বাৰু এ সময় মিলাই অ সেইতো তোকে চাই আহিব বহুত ধুনীয়া তাতে এতিয়া গৰম বন্ধ পাব ব দুদিন হলেও এদিন তো চাব লাগিব। বহুত সময় অকণমান সময় লাগে‌ বহুত দীঘল দিয়া হয় বাৰ এখন কিন্তু বহুত ধুনীয়া লাগে আৰু দুবাৰ মই গ'লো চাই ভালে অঁ চাব লগগীয়া তাতে বহুত আছে সৰু ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী খেলিব পাৰা অলপ বস্তু আছে তাৰ পিছত আৰু মানে দে কোৰেশ্যনখিনি বহুত ধুনীয়া কৈছে আৰু গ্লাছৰ ব্ৰীজখন মানে মানে ইয়াতে প্ৰথম দেখি শিকিছো ন অ', সেইকাৰণে মানে বহুত ধুনীয়া লাগিছে অ', সেইটোৱে বাহিৰতে দেখি আছিলো এতিয়া আমাৰ অ ', মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান খিনি কৰিছে ভাল লাগিছে আৰু এগলাছৰ ব্ৰিজখন চাই আহিবলৈ মানে খুব মন এটা আছে। সেইকাৰণে গলো বহুত ভাল লাগিছে আপুনি পাৰিলে এপাক গৈ আহিবচোন তাতে অ', আমি উম', আমি মে - মে মানত গৈছিলো নেকি?
অহ ', - অহ', অ',
মেমানত গৈছিলো তেতিয়া চাই আহিছিলো বহুত বেছি ভাল লাগে সেইকাৰণে অ', তেতিয়া অপেনিং হৈ আছিলে তেতিয়া হেৰি লোৱা নাছিলে এপ্ৰিল অ ', এপ্ৰিলত গৈছিলো আমি। তেতিয়া টিকেটৰ পইচা চাৰ হজাৰ ফ্ৰী হৈ আছিল। খালী এতিয়া টিকেটৰ পইচা লব বুলি শুনিছো হব পাৰে কিন্তু সেই ধুনীয়াকে উম ', গৰম বন্ধৰ মাহত মানুহ টো বহুত হ'ব। লৰা ছোৱালীবোৰ ভেকেচন পাব।
উম', এবাৰ গৰমো বেছি হ'ব বুলি শুনিছোঁ।
অ ', পাৰিলে একলেণ্ডোতো যাব পাৰে একলেণ্ডও ধুনীয়া।
হয় -হয় ল'ৰা ছোৱালী আগতে গৈছে বাৰু একলেণ্ড কৈ আছে।
পাৰিলে এবাৰ গৈ আহিবা। একলেণ্ড ভালে লাগে এতিয়া গৰমত গা পা ধুই ভাল হব। আহতে গা ধোৱা বুলি কলে ন সৰু ল আছে অ', - অ', সেই তেওঁ। তাতে গাভৰু ছোৱালী হলে আৰু। অকমান দিগদাৰ প্ৰব্লেমো হয় তাত বহুত বেছি মানে কাপোৰ কানি খলোৱাৰ পৰা অকমান দিগদাৰ হয় আহ ', তাকেই। সেইটোৱে দেওবাৰে। বহুত ভিৰ হয়।
বন্ধ থাকে।
অ অ, এনে গুৱাহাটী গলে। চাগে নিজা গাডীয়ে লৈ। যাব ন এনে। ইফালে ফুৰিব কৰিব গৈছা?
বাহিৰত নাই যোৱা।
অ, এনে ফুৰিবলৈ যাব লাগে দেই।
খেতিয়ক সকলক বাহিৰলৈ যোৱাৰ পোৱা নাই ল'ৰা ছোৱালী মানে, পঢ়া শুনা। কতো যাবই পাৰা নাই আৰু।
তাকে, বহুত কথাই পাতিলো বাৰু ভালে লাগিল। লগ পাম মই দোকানত গলে, আৰু সেই চকুৰ ডাক্তৰ জনৰ। হয়, বহুত ভাল চাগে ন?
অ, ভাল তেওঁ আগতে নেতেলত কৰি আহিছিলে সংগত। নেতল তাৰপিছত এতিয়া নিজাকে কৰি আছে।
উম উম, এনে হেৰি অজিত বৰা। তেওঁ কেনেকুৱা?
অজিত কুমাৰ নাথ।
অ, অজিত কুমাৰ নাথ অ অ।
টি
তেখেতো ভালে চাগে? অ।
তেখেতৰ নিজা সেইখন মানে, আই টি আই খন তেখেতৰ নিজা হয়। কিন্তু পৰিণীতা বৰা। নাহে আৰু।
অ অ তাকে। অ, মই কাইলৈ বাৰু পাৰিলে যাম হা। পৰিণীতম বৰাকে দেখাম হয়তো আপোনাৰ লগত কন্টেক্ কৰিম মই অ অ ভালে লাগিল বাৰু ক কথা পাতি
উম, উম লগ পাম।
অ লগ পাম দিয়ক ন ৰাখিছো
অ দিয়ক।
আ ক